হেল' আহ কি কৰি আছা।
বাহিৰতে বহি আছো আৰু বতাহ খাই খাই তুমি।
আচ্ছা আচ্ছা মই এনেই তোমাৰ জিম কৰি আহিছো।
অ জিম গৈছিলা।
অ কি ক এনে ভাত চাত খালা।
পাত নাই মই অলপত উঠিছোয়ে খোৱাৰ পৰা মানে ৰাতি ভাওনা চাব গৈছিলো খোৱা দেৰি হল কাৰণে এতিয়া চাহ খাই লৈছোয়ে।
অ আচ্ছা তোমাৰ ইফালে ভাওনা হৈয়ে থাকে ন।
এ একদম তাকে তোমাৰ গাঁওখন ডাঙৰ যে। এবাৰ ইফালে হয় এবাৰ সিফালে হয়।
সেইটোৱে এইটোৱে বাকী তুমি কিবা ভাওনাত কিবা পাৰ্টিচিপেট কৰা নে।
না মই আগতে কৰিছিলো সৰুতে এতিয়া কৰা নাই আগতে যি তি ওলাই যাওঁ মই অসুৰ পোৱালি ওলাইছো।
অ অসুৰ পোৱালি ওলাইছা পাৰিছা।
অ বহুত সৰুতে ওলোৱা
আতছা আতছা ঠিকে আছে দিয়া ময়ো আগতে ভাওনা কৰিছিলো মানে অ ভাওনা কৰিছিলো ভাওনাত তোমাৰ কি কৃষ্ণ বনিছি কিনো মানে
অ কৃষ্ণ বন ওছে।
অ কৃষ্ণ বনিছিলো এয়াই আৰু মানে সৰুতে আৰু এতিয়া মানে অলপমান লাজ লগা হৈছে। অ সেইটোৱেই। এতিয়া আৰু এইখিনি কৰা নাই কিন্তু চ চোৱা হয় আৰু ভাওনাটো মাজে মাজে ভাল ভালো লাগে ন।
ঠিকেই আছে গৰম দিনত বৰ কষ্ট হয় জানা।
সেইটোয়ে ইমান গৰম ন গৰমত কি কবা মই জিমৰ পৰা যে আহিছো মই। আকৌ কনটে ক্লাছো লৈছো যে সেইটোতো যাব আছিলে মানে। সপ্তাহত তিন দিন হয় কিন্তু ইমান গৰম কাৰণে মই মানে কনটে ক্লাছো নগলো।
অ অ মোৰ ডেইলী লাইফত কম্পিউটাৰ ক্লাছটো আছিলে।
অহ।
কিন্তু সেই কম্পিউটাৰ ক্লাছটো ধৰা। এ এতিয়া নোযোৱা হ'লো আৰু মানে ধৰা বহুত বৰিং লাগে আৰু তাতে ভাল নপঢ়ায়ও।
আচ্ছা এনে কোৱা হয় নেকি।
সেইটোৱে ভালকে নিশিকাই ন সেইটো কাৰণে মই বাদ দিলো।
আচ্ছা আচ্ছা গম পাইছো বাৰু আমাৰ ভালে পঢ়ায় আৰু আমাৰ এ। ও আছে কিন্তু মানে আমি যোনটো ৰাস্তাৰ পৰা যাওঁ ন এনেকে টমটম নহলে স্কুটি যিহৰ পৰাই যাওঁ মানে বহুত গৰম মাত মানে মোৰ ঘোৰাই পৰি যাম নিচিনা লাগে এইকাৰণে মানে নোযোৱাতোয়ে ভাল বুলি মই ভাবিছো সেইকাৰণে মই ঘৰতে বহি আছো ফেনৰ তলতে
বা তোমালোকতো এচি আছে আমাৰতো ফেনখনো যেন তেন ঘুৰে
কি কোৱা
অ ফেনখনো যেন তেন ঘূৰে একদম বেমাৰী নিচিনাকে মাত দি দি
এহে ভালে হ'ল তেনে এৰিলা আমাৰ তুমি আহিব পৰা দেখুন আমাৰ কম্পিউটাৰ ক্লাষ্ট তোলে তুমি
পাৰি যি গৰম ন এনেকে এ ফেন চেন মানে থাকিব মন নোযোৱা হৈ গৈছেৰে ইমান লাহে লাহে চলে ফেনখন আৰু
সেইটোৱে হয় দিয়া মানে এইবিলাক বস্তু কৰিলে ন মানে অক্টোবৰৰ পৰা কৰিব লাগে অক্টোবৰৰ পৰা অলপমান ঠাণ্ডাতো বহে ন সেইটোয়ে মানে গৰম দিনত বহুত কষ্ট জানা জিমত টো ইমান গৰম লাগে কৃষ্ণ
কষ্ট কষ্ট তুমি যে যোনটো কৰা সেইটো তোমাৰ কিমান মাহত কিমান লয়
মাহত মানে আমাৰ পুৰা কৰ্চটোৰ দাম মানে আঠ হাজাৰ ঠিক আছে এবছৰৰ কৰ্চ সেইটোয়ে তোমাৰ মাহে মাহে আৰু আমাৰ ওৱান থাউজেনড নহলে টু থাউজেনড দি জইনিং কৰিব লাগে তাৰপিছত মাহে মাহে আৰু এহেজাৰ এহেজাৰ দিলেই হ'ল আৰু মানে এইটো মানে আঠ মাহতটো এবছৰৰ কৰ্চ কিন্তু আঠ মাহতে খতম হৈ যায় আৰু
ঠিকেই আছে চোন তোমাৰ টোতেল আঠ হাজাৰ ন আৰু চাৰ্টিফিকেট দিব উম ধুনীয়া মই লৈ লও নেকি এডমিচন
অ তুমি এডমিশ্যনতটো লৈ ল'ব পাৰা ভালে পঢ়াই তোমাৰ মেমে বাৰে বাৰে বুজাই দিয়ে কিবা এটা বুজি নাপালে ন
ওম
সেইটোৱে আৰু ভাল আৰু অ কম্পিউটাৰ ক্লাছত আৰু তাত বহুত খিনি আছে আৰু এটা যে ব স্তু এটা হয় যে মানে তোমাৰ হাইকৰ্ট বিলাক যে থাকে তোমাৰ এনেকে মানে বস্তু বিলাক কথা কৈ থাকে হা কথা কোৱা পিছত টো বেলেগ এটা ভাষাত লিখে যে কিবা অ সেইটোও আমাৰ পঢ়ায় মানে কম্পিউটাৰ ক্লাছত। সেইটো জানো কিবা এটা কয় নামটো মই নাজানো বাৰু নামটো।
উম।
আৰু ছাৰ এজন আছে ছাৰজনে মানে এনে একাউণ্ট বিলাক চম্ভালে আৰু মানে কোনে কিমান পইচা। দিছে কিমান এটা সেইবিলাক আৰু
অ অ তুমি কি লৈছা পি জি দি চিয়ে লৈছা
নহয় মই ডি ডি টি পি এ কিবা এটা লৈছো আৰু কৰ্চটো নাম মানে অ বহুত ভাল ইয়াত মানে এইটো কৰ্চত তোমাৰ চব আহে তোমাৰ আ আ তোমাৰ পেজ মেকাৰ আহে ঠিক আছে আকৌ তোমাৰ এক্সেল আহে মাইক্ৰ'ছফ্ট ৱৰ্ড আহে তোমাৰ তাৰপিছত টেলি আহে আৰু তিনটা চাৰিটা বহুত আছে এইটো একেইদিনতে খতম হৈ যায় আৰু সেইখিনি কৰ্চ আছে আৰু
অ অ আকৌ মোক কৈছিলেচোন পি জি ডি চিয়ে লবা বোলে পি জি ডি চিয়ে ভাল আছে
অ সেইটোও ভাল ভাল আছিল তুমি সেইটো কৰিব পাৰা সেটো ছমাহৰ নেকি সেইটো
নহয় নহয় এক বছৰৰ হয় এটো তাতে তোমাৰ টেলি থাকিব কডিং থাকিব আকৌ তোমাৰ পেজ মেকিং থাকিব আকৌ এইটো যে তোমাৰ ৰেজিউমে বায়ডাটা এইবোৰ মানে চব থাকে
আচ্ছা আচ্ছা ক'ডিংটো বাৰু মোৰ কৰ্চটোত নাই দেই ক'ডিং হ'লেও মই এতিয়ালৈকে কৰা নাই ন। তেনে ইমান এটা চিনি নাপাওঁ আৰু।
অ আমাৰ বেচিক কডিং খিনি শিকাই দিব চাগে যোনখিনি বেচিক খিনি। এ ধৰা নৰ্মেলি শিকাই দিব বাকী খিনি আৰু নিজে কৰিব লাগিব।
সেইটোৱে বাকী তুমি কডিং শিকিব বিচাৰা বিচাৰিছা যদি তোমাক পাইথান কৰিব লাগিব।
অ সেই পাইটিন চাইটিন বোৰ শিকাব।
এইটোৱে সেইটো মানে ঠিকে আছে শিকিলে পাৰিম আৰু। তুমি নিজৰে এনেকোৱা এপ খুলিব পাৰিবা তেতিয়াতৌ কৰ্ডিং কৰিয়ে।
অ এপ ৱেবচাইট এইবোৰ খুলিব পাৰিম ত শিকাম বুলি কৈছে। ছিলে কিন্তু মই ধৰা এৰি দিলো ইমান গৰম আৰু তাতে ভাল নপঢ়াইও ধৰা। মই কিমান গৈছিলো চাৰি পাঁচ মাহ মান গৈছিলো চাৰি মাহ পাঁচ মাহত ধৰা এক্স এল পঢ়াই। চে এক্লেল পঢ়াইয়ে আছে সেইটো কাৰণে ধৰা বৰিং লাগিলে আৰু ক'ব গ'লে।
এক্সেল টো তোমাৰ বেছিভাগতো ডেৰমাহ নহলে এমাহতে খতম হৈ যাব লাগে জানা। এক্সেলটো ইমান নাথাকেতো বহুত সৰু থাকে। সেইটোৱেতো বাকী তোমাৰ ডি টি পি। টো অলপমান টাইম লাগে আৰু টেলীতো এই দুটাত মানে অলপমান টাইম লাগি যায় আৰু। উম টেলিতো অলপমান টাইম লাগে অলপমান। কষ্টও আছে ন সেইটো ইমান এটা খৰচো নহয়।
উম উম টেলিতো কি কি কৰিব লাগে কচোন টেলি কৰিছা যদি।
অ তেলীটোত এতিয়ালৈকে মোক ষ্টাৰ্ট কৰা নাই কিন্তু মই এনেকে চাইডত দাদাজনে নহলে কোনোবা ভাইট। টিয়ে কৰি থাকে ন চাইছো মানে। তোমাৰ এনেকোৱা চেলছ ওলাব লাগে যেনেকে তোমাৰ এটা কপাৰ্টি দোকান এটা। তাত মানে কিমান চেলচ হৈছে সেইটো মানে চেলচ ওলাব লাগে বস্তুটো।
অ মানে তাতে মানে শ্বপিং কটা থাকে ন।
অ তাতে মানে চিলচ বিলাক এইবিলাক ওলাব লাগে মানে পুৰা ভাল লাগে মানে চাই পেলাই। ভালে লাগে চাওঁ এতিয়া মই এতিয়া ষ্টাৰ্ট হোৱা নাই বাৰু টেলিতো। ষ্টাৰ্ট হলে কম আৰু কেনেকোৱা লাগে আৰু ন।
পাৰি মই লেপটপ এটা লৈ লওঁ ভাবিছো, লেপটপ এটা লৈ লওঁ ধৰা তেতিয়া মোৰ অলপ ইজিও হ'ব।
অ সেইটোৱে তোমাৰ লেপটপ তুমি ল'লে এনেই কিবা অনলাইন জব বিলাকো কৰিব-। পাৰিবা ন' অনলাইন জব বিলাক যে থাকে। সেয়া মানে-। কৰিব পাৰা তুমি অনলাইন বহুত-। খিনি আজিকালি অনলাইন জব চলাইছে এতিয়া তুমি বিচাৰি লাগিব তাৰপিছত এপ্লাই কৰিব লাগিব। এপ্লি কিবল হয় মানুহ টো তোমাক তোমাক লৈ ল'ব।
পাৰি মই মই লেপটপটো ল'ম মানে তোমাৰ লেপটপ টো ল'লে ধৰা- কম্পিউটাৰ ক্লাছল টো কৰো তেতিয়া অলপ- ইজিও হ'ব মোৰ কাৰণে আৰু লেপটপটোও ধৰা চলাই থাকিম ন' ঘৰতে প্ৰেক্টিচো কৰিব পাৰিম।
লগতে তোমাৰ এক্সেল, আকৌ এইবোৰ মই ঘৰতে চাব পাৰিম।
সেইটোয়ে টো বাকী পাৰিবা আৰু তুমি গেমতো খেলিব পাৰিবা এনেই বৰিং লাগিলে। অঁ সেইটো লেপটপ টো কিনিব লাগে বাৰু। তোমাৰ যেনে-। ন' বহুত ভাল গেমটো। এইটো তোমাৰ কিনিব-। মেক্সিমাম দুই হাজাৰ মান লাগে আৰু।
লাগি যায়। দুই, তিনি হাজাৰ লাগি যায়। এইটো কাৰণে মানে লেপটপত গেম খেলিবলৈ কষ্ট। আৰু তোমাৰ ৱেব চাইট বিলাক পৰা ডাউনলোড কৰিলেও-। ধেৰ ধেৰ ভাইৰাছ সোমাই ভাইৰাছ সোমালে আকৌ লেপটপটো বেয়া হৈ যায়।
অঁ সেইটো হয় বাৰু। সেইকাৰণে মানে থাড পাৰ্টি এপৰ পৰা ডাউনলোড নকৰিবা মানে ভাইৰাছ বিলাক সোমাই ন'। আৰু তোমাৰ- যোনটো এন টি ভাইৰাছ তুমি অলৰেডি ইষ্টতল থাকে ন'এক্সপায়াৰ হৈ যাই।
অ এক্সপায়াৰ হৈ যায়। আৰু এন্টিভাইৰাছটো এক্সট্ৰাৰকে কিনিব লাগে ন'?
অঁ এইটো তুমি জৰ পৰা কিনিছা মানে দোকানত-। এনেই তুমি টাউনত টো বহুতখিনি দোকান আছে লেপটপতৰ তুমি তা'তে ইনচাৰ্ট কৰিব দিব। নতুন- ভাইৰাছ নহ'লে তুমি অনলাইনো কিনিব পাৰা কিন্তু অনলাইনক কিনা তো'ত কৈ- তোমাৰ এক্সপেৰিমেণ্ট নাই ন' তুমি সেইকাৰণে দোকানত গৈ- পেলাই আৰামচে ইনচাৰ্ট কৰি দিব অলপমান পইচা ল'ব আৰু এইটো।
মই আছো মই না আছোচ টাৰ্ফ গেমিং টো কিনিম বুলি- ভাবি আছো সেইটো কিমান চেভেন্ডটি নাইট্ৰ থাউজেণ্ড নে - কিমান আছিলে এইটো বঢ়িয়া আছে।
অ মইও লগৰটোও শুনিছো সিও মানে আছোছ ষ্টোফ গেমিং এইটো লেপটপৰৰে কথা কৈ আছে সিটো মানে গেমিঙৰ- কাৰণে বহুত ভাল।
অ সেইটো গেমিংঙৰ কাৰণে বহুত ভাল মোৰ ফ্ৰেণ্ড এটা তাত আছিলে সি মানে ধৰা বহুত দিন গেম খেলাৰ পিছত- টো তোমাৰ বহুত ভাল চলি আছিলে।
' আচ্ছা আচ্ছা। আৰু তুমি জানা এনেই মানে লেপটপ লগোৱা যোনখিনি মানে গেমিঙ গেমিঙৰ কাৰণে- ভাল মানে গেমিংঙৰ ইফ তোমাৰ লেপটপ তো চলি জাব। তেনে তা'ত তুমি কলিঙো কৰিব পাৰিবা চব কৰিব পাৰিবা জানা।
একবাৰ লেপটপ টো আহি গ'লে ন' চিন্তা নাথাকে। তা'তে- লাগিলে ক'ডিং হওঁক, ট্ৰেডিং হওঁক, গেমিং বা এটা ইউটিউব চেনেল ধৰা- ৰাণ কৰো বুলি ক'লেও তোমাৰ তা'তে ভালকে চলিব ন'।
সেইটোৱে ন'। সেইটোৱেই। তুমি ল'লে এনেই গেমিং লেপটপে ল'বা মানে লেপটপ টো চব চাপৰ্ট কৰে মানে। লেটপটো অলপ- ভাল হয় ন'।
সেইটোৱে অঁ সেইটোৱে তোমাৰ নৰ্মেল লেপটপ- ধৰা তা'ত গেম খেলিব নোৱাৰিম বাকী কামও পাৰি যোনটো কিন্তু গেমিং লেপটপ টা ল'লে ন' তা'তে গেম খেলিব পাৰিম আৰু বাকী কাম বোৰো কৰিব পাৰিম।
সেইটোৱে টো ন' সেইটোৱেই মেইন কথা ন'।
মেকবোকবোৰ অলপমান দাম লয়।
অ দামটো লয় তোমাৰ ইষ্টণ্টিঙে হয় ছেভেন্টি থাউজেণ্ড।
অঁ চীক্স, ছেভেন্টি থাউজেণ্ড পৰা তোমাৰ ষ্টাৰিং হয়। কিন্ত ছিক্সটি চেভেটিবোৰতো ভাল নহয় তোমাৰ। ফটি নহলে নাইনটি এনেকুৱা ল'বই লাগে।
সেইটোৱে এইটি নাইনটি মানে এভাৰেজ হয় আৰু গেমিঙৰ কাৰণে।
উম তাতছে ধৰা কম ললে আৰু। ত ইমানটা ভাল এক্সপৰিয়েঞ্চ নাপায়।
উম হয় বাৰু সেইটো হয় বাকী মই ভাবিছো মেকবুক এটা কিনো নেকি অহা বছৰ, অ মেক্স বুক এটা কিনিম বুলি ভাবিছো।
পাৰা তুমি বেগ বহুত কি কৰিবানো।
মেক্সবুক মানে এনে পঢ়াৰ কাৰণেতটো নালাগে বাৰু ভিডিঅ' এডিট কৰিবলে লাগে। মানে বস্তুটো।
অ ভিডিঅ' এডিট কৰিবলৈ পাৰা লবলে।
সেইটোয়ে মানে ভাবি আছো আৰু মোৰ। লগৰ লগৰ তোৱয়েও ল'ব ন ত আমি ভাবি আছো সি আৰু মই মিলি দুজনে মিলি মেক বোক এটা কিনি লও দুটা ইনভে কৰি।
উম কিমান মান ল'ব চাগে এটা।
মেক বুকতটো তোমাৰ লাগিব তোমাৰ ওৱান লেখ। কিমান লাগিব এ এক লাখ আহ চল্লিশ নহলে ত্ৰিশ মান ল'ব আৰু।
অ দাম ল'ব ন সেইটো।
দাম লয় আৰু নহলে তোমাৰ মেক্স টু মেক্স তোমাৰ কিমান দুই লাখ মান যাব আৰু।
পাৰা ল'বলৈ তুমি যদি, কাম কৰিব বুলি ভাবিছা তাতে ভাল এডিটিং কৰিব পাৰিবা। লগতে তোমাৰ ধৰা আৰু। অফিচিয়েলি কাম বোৰো কৰিব পাৰা জব চব কিবা এপ্লাই কৰিলে ধৰ তাতে কামটো সহজ হয় আৰু ক'ব গ'লে।
অ সেইটো হয় বাৰু নো বহুত স্মুদ ন ডিছপ্লেও বহুত। বত উম।
এইটোয় ল'ব পাৰা কি তুমি লগৰ লগত মিলাই ল'বা নেকি।
অ লগৰ লগত মিলাই লম সিও ইউজ কৰিব ময়ো ইউজ কৰিম।
তেনেকে নকৰিবা লাগিলে তুমি ফেমিলি পৰাই ললো সুধি কিনে।
অ ফেমিলিটো কৰাতটো ভাল হ'ব ন।
অ লগৰৰ পৰা ললে মানে অলপ বেয়া হয় কাৰণ সেইটো তাৰো নহয় তোমাৰো নহয় না এতিয়া তোমাৰ বুলি ক। ক'ব গলে তোমাৰ নিজৰ থাকিলে ভাল বুজিছা কিন্তু। দুটাই ল'ব গ'লে কেতিয়াবা তোমাক লাগে কেতিয়াবা লাছত মানে কাজিয়া হোৱাহ হয়
অ কাজিয়া হব পাৰে ন সেইকাৰণেতো মই ভাবি আছিলো এই কথাটো ঠিকে আছে। মই তাক লগৰটোক জনাই দিম দিয়া।
সেইটোয়ে তুমি ঘৰত কবা যে মোক এনেকাে এটা লাগে মই লগৰ লগত মিলাম ভাবছিলো তুমি লগৰ লগত মিলালে বে হব, মোক তুমি অলপমান পইচা দিয়া অলপমান ময়ো দিম তুমি টো কাম কৰাই ন।
আহ।
অলপমান তুমিও পইচা দিয়া ঘৰৰত তো মিলাই লোৱা তাৰপৰা তুমি এটা নিজে লৈ লোৱা লগৰটোক কোৱাতছে।
হ'ব দিয়া তেনে মই লগৰটোক কৈ দিম কি সি নিজৰ এটা কিনি দিবনে মই নিজৰ এটা লৈ লম আৰু ন।
উম উম হ'ব।
সেইটোৱে হ'ব দিয়া তেনে ঠিকে আছে ন। উম হ'ব দিয়া, অ হ'ব দিয়া মাজে মাজে কল কৰ। আকো কৰিয়ে আছো ৰখা।
অ'কে দিয়া।